নাই এই একো কবলৈ
উ নুৱোৰা
উ
কেৰা তই কৈছিলি না কিবা টাইপিং কৰাটো তই কবি কলতে কৈ দিবি ক
অ মই পাহৰিয়ে গ'লো
এ ৰাম
অ এই শান্ত কথাৰটো
অ অ অ ক
অ এই কি কয় অ প্ৰথমতে ইফালে চজানকাৰ মই খোজ কঢ়িব ল গৈছিলো প্ৰথমতে ভাবিলো যে মে মই কলো ত গণেশগুৰি ফালে চডত মানে গৈ আছিলো বিশকে মই হেল হেইফালে গৈ নো কি কৰিব কোফালে যাওঁ নেকি কলে অফালে যা দে ক জিম আছে লগঘো পাই যাম বুলি অ গ'লো আমি দুটাই তাকে গলো ক জিমটো পোৱাৰ পিছত সমালো হো মাওতে দু মাৰি নেকি ক'ত ম নেকি চাব ল চিচি তিভি চালোঁ কৈছে আছে নেকি বুলিলে চা উঠি গলো আৰু
অহ
চালোঁ মিন্ময় নাচিলে দোকানৰ পইচাটো আমি দুটাই লেভেনে খুজকাৰি আহি আছিলো বৰষুণ দি দিলে লে
অহঁ
এক উম
ৰ শুনিয়ে নাপালো নেটৱৰ্কৰ কাৰণে
অ কি কলি
আহ
পিছতকে তে ৰখি আছিলো ত ৰখি আহিলোঁ উম দে ৰখি থাকোতে তাৰ মাকে ফোন কৰি পিনে ক নালাগে বুলি কলে তেতিয়া এফালে আকৌ নিন্ময় আৰু অবিনাশ বাইকেদি গৈ আছিলে মই মিন্ময় কম্পিউটাৰ কৰো কোচিঙৰ পৰা আহি আছিলে অভিনাশে চাগে তাৰ বাপেকৰ বাইক লব গৈছিলে চত আহি আছিলে তেতিয়া মাত দিলোে ৰখিলে সিহঁতে এনেকুৱা কৰ গলটো খি কথা পাতি আছিলো তেতিয়া মই সুধিলো অবিনাশক এই সিহতে ঠিক হল ন চান আৰু কি কলে নাই কোৱা মই কলো আৰে ষ্টোৰী লগাই আছে দেখোন মেঘা অধিকাৰ নাই সুজান মুখন আহিছিলোঁ ন মই চৰিটো সেইকাৰনে কনফিউজ হৈ গলো কি নাই ঠিক হোৱা মই বোলো সি লগাই কি আছে সিও কৈছে নাজানো বুলি কৈছে পিছতকে সি কৈছে কালি বোলে কালি নে পৰহি মেজ দিছিলে বোলে পৰহি দিছিলে চাগে তাইক মেৰেজ দিছিলে জুবলিক কিবা কিমান দিছিলে আৰু তাই বোলে কালি ৰিপ্লাই দিছে কিবা গম নেপাওঁ হেৰি কালি তাই ৰিপ্লাই দিছে নেকি এইটো বোৰ দীঘ'ল তাই কিবা এটা কৈছিল নেকি
অ
এইটো ৰিপলাইটো আকৌ ইছানতে অভিতক সেই তুমি বুলি চউ অভিনাছে পিছ মাৰি দিছে উম আপোনাৰ তাৰ একাউন টো আছে ন জুবলীৰ এতিয়াও আছে বোলে মেছেজ এনেকা ৰিপ্লাই কৰে বুলি জুবলী একদম পেৰেগ্ৰাফ এটা হৈছে কৈছে কি অবিনাশে কৈছে গম পাইছো কিয় নাথাকে বুলি কিয় নাথাকে ৰিজনটো কৈছে তাই জান
উম
কি কয় প্ৰেৰাগ্ৰাফ লিখি পথাইছে তাই মোক দেখাইছে এইবিলাক ইমান ন নহ
উ হ হু
ম
হেই ৰ ৰ ৰ নেটৰ্ক খাৰাব হৈছে ৰ কি কলি এতিয়া মোৰ বেয়া নহয় মোৰ ফাইভ জি হৈ আছে
মোৰো ফাইভ জি হৈ আছে
তোৰ পিনে বেয়া না না তোৰ পিনে বেয়া তোৰ পিনে বেয়া আহে কাৰণে তোৰ পৰা মাতটো ভাঙি ভাঙি আহি আছে নে কাটিছিলি
কোনখিনিৰ পৰা শুনি নাপালি বা
আহ ইমানট ৰে এৰাটো নপঢ়ও তই
অ তেতিয়া সি বুজাইছে আৰু কি লখিছিলে তাই সেইটো তাই মানে
উ কি দেখিছিল
এ ৰ ভালকে এতিয়া মনত নাই
উম
অ এই সি ইয়াৰ নমুনাৰ কাৰণে নাথাকে বোলে সি মানে কি কয় যেতিয়াও মানে ধৰি লওক ফোনটো চাই আছে ন তাই
উম
তেনেহলে মানে কথাই পাতি থাকিব লাগে বোলে বাকী ৰিল ইউটিউব চিউটোব একো নহয় বোলে তাৰ লগত কথা পাতি থাকিব লাগে বোলে এনেকে ফোন সেনে সেনে কেনে থাকিব বো কৈ কেনেধৰণে ধৰণে কথা পাতি থাকিব এইটো
উ হ
তাই কেনেকে পাতি থাকিব পোৰা টাইম সেইটো এনে কৈছে হয় আৰু ধৰি ল উম ক'তবাত গ'লেও বোলে একদম যেতিয়াও বোলে কৈ যাব লাগে বোলে তাই মানে গ'লেও বুলিও নহয় এনো কিবা এটা কৰি থাকিলে এক সি মানে বেছিকে দেখা বেছিক বেছিয়ে কৰে বোলে মানে সেনেকা কৰিলে একো নহয়ব বোলে সি বোলে বেছিয়ে কৰে বোলে
অ
মানে কষ্ট পাই গৈছে
দিজাৰ দৰে দেখোন
উম
দিজাৰডৰে দেখোন।
মই কৈছিলো তেতিয়া এদিন মই কেতিয়া কৈছিলো মই হেল
কি?
অহ
পিছত ঠিক ঠিক হৈছে চাগে ঠিক হৈছে চাগে। অ লৈ যায় মানে আজি কৈছিলে এ কৈছিলে যে অ মিন্মই আৰু
হেল্ল' তুধে মাতা